শুনিছা নে?
শুনিছো শুনিছো।
কি কৰি আছা?
এ এনেই আছো, তুমি?
মই এয়া পৰি আছো অকমান, বিচনাতে- বিচনাতে পৰি আছো।
অ অ অ।
এ খবৰ ভাল নহয় তোমালোকৰ? বৰষুণ এনেই পিঠাগুড়ি যে চালে-
উম।
তেনেকে দি আছে আৰু।
অঁহ।
খবৰ ভালে নহয় তোমালোকৰ?
ভাল ভাল, তোমাৰ ভাল?
উম ভালে, কিমান ভাল?
বহুত ভাল।
বহুত বেছি ভাল।
এনেকুৱা এনেকুৱা ভাল কাৰো নহয়।
সেই -
উম।
তেনেকুৱাই হ'ব লাগিব মানুহ।
উম।
উম বাকী এতিয়া কি কৰি আছা?
এতিয়া এনে বহি আছো।
বৰ্তমান সময় মই এ আছো আৰু এনেই।
অঁহ।
বৰ্তমান এই গৰম ধত তুমি কি কাম কৰি মানে কটাইছা?
গৰম দিনত-
নহয় এতিয়াতো চবৰে বন্ধ হৈছে ন?
অহ।
চবতটো বন্ধ দিছে, তুমি এতিয়া কিবা পঢ়ি আছা নে কিনো?
মই পঢ়ি আছো অ।
অ সেয়া তোমালোকৰ চাগে কলেজ বা কলেজে হওক বা স্কুলে হওক বন্ধ দিছে।
বন্ধ দিছে অ।
তুমি এনে কি কৰি কটাইছা গোটেই দিনটো?
মই তোমাৰ- উম এতিয়া এনেই আছো মানে পঢ়ো অকমান বাৰু।
পঢ়া?
তুমি-
মই এতিয়া মানে কি। কি কৈছো সেই মাহঁতৰ লগত পথাৰলৈ যাওঁ পথাৰলৈ যাওঁ তাৰ পৰা পথাৰৰ পৰা আহো। তাপা আকৌ চিলাই তিলাই কৰোঁ তেনেকে। বিজিয়ে থাকো বাৰু এনেই থাকিবলে আজিকালি মানে টাইম নাই।
আজিকালি আচলতে যিমান পইচাৰ বহুত প্ৰয়োজন হৈছে এনে থাকি। কি লাভ নাই।
এনেই থাকি লাভ নাই তাতে আমি পঢ়ি থকা ল' ছোৱালী নহয় জানো। আমাক আমাকতো কিমান পইচা লাগে তুমি জানাই হয় নাই আ। আমিতো আৰু তাতে অকণমান আঁতৰত পহিলে গাড়ীত যোৱা গাড়ীত অহা তুমিতো। কলেজত এই লগৰ বিলাকে ধৰ কিবা এটা খাওঁ বুলি কয়। তুমিতো এতিয়া লগতে সিহতৰ লগতে মানে। খাব লগগীয়া হয় হয় নাই তোমাকো তোমাকতো। প্ৰতিদিনে মা দেউতাই ধৰ পইচা দি থাকিব নোৱ এইটো খাবি এইটো গাড়ী ভা়ৰা। সেইটো কাৰণে তুমি নিজৰ কাৰণে কিবা এটা ইনকাম কৰিলে তোমাৰ নিজৰে ভাল হ'ব।
সেইটোয়ে নিজৰ কাৰণে ইনকামতটোতো বহুত বেছি জৰুৰী হৈ গৈছে আজিৰ দিনত কাৰণ আজিকালি। কোনেও এটকা এটাও এনেও নিদিয়ে এনে নিদিয়ে মানে তুমি চ ইনকাম কৰিব লাগিব ইনকাম কৰিলেহে পাবা আৰু আজিকালি এটকা এটা ঘটিবলৈও আচলতে বহুত কষ্ট।
উম সেইটোৱে আচলতে তোমাৰ কি তোমাৰ। আচলতে তুমি কৰি খোৱাটোহে মেইন মানে
সেইটো লোকৰ পৰা পোৱাটো অ কৰি খাই পেলাই যিটো। আ মানে সুখত থাকিব পাৰিবা কিন্তু লোকৰ পৰা লৈ খাই তুমি সেইটো সুখত নাথাকিব নোৱাৰা মানে।
কোনো এটা কাম কৰি তুমি চাবাচোন তুমি নিজে পৰিশ্ৰম কৰি তুমি। দুটকাই পোৱা তুমি দহ টকাই পোৱা তুমি যিটো সুখ পাবা সেইটো পইচা ঘটি পিনি। তুমি এনেই পোৱা পইচাটো তুমি সেইটো হ নোপোৱা কেতিয়াও।
নাই নাই নাই সঁচাকে আৰু প্ৰত্যেকটো কামতে কিন্তু কষ্ট আছে। হয়টো এটা কথা।
যিটো কামতে এতিয়া চাবা দেই। তুমি এতিয়া সেই খেতিৰ দিনতো কৃষকসকলে ন। মানে উম। মানে সেতিটোতো কি মানে খেতি কৰিয়ে জীৱন নিৰ্বাহ কৰে হয় নাই। এতিয়া সেই এই মানে এইটো। এতিয়া যিটো ৰ'দ দিছে।
এই ৰ'দত যদি এনেকে পথাৰ ৰুই থাকিবলে হয় কিমান কষ্ট হয়।
সিহঁতি ৰুই থাকিব লাগিবই মানে সিহঁতৰ কাৰণ মেইন। চ'ৰ্চটো হৈছে ইনকামৰ চ'ৰ্চটো হৈছে খেতি। সিহঁতি খেতি কৰিবই লাগিব তেহেতৰ সেই খেতিটো কৰিবলৈ কিমান কষ্ট। আকৌ সেই খেত।
আচলতে এটা কথা এটা কথা। মানে আমি আচলতে লোকৰ বস্তুতটো সদায় মানে উম। ভাল দেখো লোকৰ মানে তুমি এটা। কিবা এটা কাম কৰি আছা সেইটো কামেই তোৰ কামটো ন ইজি তই এনেইহে কৰি।
তোমাৰ তোমাৰ সেই কামটোত ধৰ কষ্ট নাই বুলি ভাবো আমি।
নাই বুলি ভা কিন্তু এটা কথা মানে যোনে কামটো। কৰে সিহে বুজি পায় কামটোত কষ্ট আছে নে নাই নে কামটো কেনেকে কৰিব লাগে সে। টো আচলতে সিহঁতেহে বুজি পাব।
অ এতিয়া কৃষক সকলে চাল কৃষক সকলে চালে সেইটো পৰিস্থিতি, হয় নাই? এতিয়া তোমাৰ এই মি তুমি এতিয়া এই মিস্ত্ৰী বিলাকলেকে চোৱাচোন হয়নে। এইটো ৰ'দত তুমি পকা ঘৰ এটা বনাব লগীয়া হ'ল যেনিবা তুমি চৰ্তৰ চৰ্তৰ ওপৰত তুমি উঠি পেনি তুমি চৰ্তৰ ওপৰতটো ইটা গাঁঠি থাকিব লাগিব এইডাল ৰ'দত, তোমাৰ হয় নাই? তোমাকতো চৰ্টৰ ওপৰত চৰ্টৰ ওপৰতো কোনেও ধৰ তোমাক চালি দি নিদিয়ে তই কষ্ট পাবি।
এতিয়া আমি কলে নহব নহয় এই মিস্ত্ৰীয়ে, সেইটো কলে নহব কাৰণ যিটো আচলতে
নহয় কবলে ভাল তোমাৰ মিষ্ট্ৰীয়ে এহেজাৰ পায় বা ঢেৰ পইচা পায় দেখুন
উম ঢেৰ পইচা পায়।
কিন্তু তেহতৰ মানে মাজত যে কিমান কষ্ট লুকাই থাকে সেইটো অকল সেই সেই টো অকল সিহঁতি বুজি পাব, আমি এনেই ওপৰত কৈ থকা বিলাকে ও নাজানো উম নাজানো মানে সেইটোৱেই, আমাৰ এতিয়া
কষ্ট কৰিলে মানুহে মানুহক কব নালাগে যে এই তই এইটোহে কৰিছ। এইটো কিনো কি আছেনো এইটো, সেইবিলাক আচল নহয় মানে যি যিয়ে খাই সিয়েহে বুজে।
তেওঁলোকে তেওঁলোকে যিটো কাম কৰি আছে ন সেইটো কাৰণে সেইটোৱে মানে উপায়। জীৱিকাৰ। মানে সিহঁতি সেইটো কাম কৰিয়ে জীৱনত সফল হৈছে, হয় নাই? সুখী হৈছে।
উম।
হেল্ল' উম্। গতিকে কামক লৈ মানে ইনচাল্ট কৰিব নালাগে কাকো।
উম উম বাকী
যোনে যিটো ভাল যোনে ভাত আজি সেই কয়লা অকমান আনিছিলে, ভাত আজি কয়লা অকমান আনিছিলে। উৰিছ নে উৰিছ নে? হেল্ল'।
অ।
তোমালোকৰ কিহে? হেল্ল'।
অঁ অঁ।
তোমালোকৰ কিহে?
শুনিছো শুনিছো, বৰষুণ দিছে মানে সেইটো কাৰণে শুনাত অকমান প্ৰব্লেম হৈছে, বৰষুণ দি আছে সেইটো কাৰণে শুনিবলে অকমান প্ৰব্লেম হৈছে। আমাৰ
বহুত বেছি বৰষুণ দিছে নি সেইফালে? সেইফালে বহুত বেছি বৰষুণ শুনি আছো, শুনি আছো।
দিয়ে মে
অ সেইফালে বহুত বেছি বৰষুণ দি সেইফালে বহুত বেছি বৰষুণ দিছে
বাহিৰলে ওলাব নোৱাৰা বৰষুণ সেইটো কাৰণে ভিতৰলে সোমাই দিলো
আমাৰ এইফালে ইমান
আহ অ
অ আমাৰ এফালে ইমান ক এতিয়া আমাক ফালেও আহিছে এতিয়া আমাৰ ফালেও আহিছে। কেনে
অ আমাৰ ফালে বহুত বৰষুণ দিছে।
আমাৰ এইফালেও এতিয়া আহিছে বাৰু।
বাকী ঘৰত বাকী ঘৰত কোন কোন আছে তোমালোকৰ
হেল্ল'
হেল্ল বাকী তোমালোকৰ ঘৰত কোন কোন আছে
বাকী আমাৰ ঘৰ ফালে কেতিয়া আহিবা
যাম যাম যাম সোনকালে যাম
অ', আহিবা আহিবা।
তোমালোকৰ ঘৰত নে মানুহ কিমান
চাৰিটা।
অ চাৰিটা মা দেউতা আৰু।
ভণ্টি মই
মা দেউতা আৰু তুমি অ ভন্টি কিবা পঢ়ি আছে নে এনে আছে?
ভণ্টি পঢ়ি আছে পঢ়ি আছে হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে
হয় বাকী ৰিজাল্টটো ভালে হল চাগে
ৰিজাল্টটো ভালে হৈছে আৰু
মুটামুটি আৰু
মোটামুটি আৰু অ যিমান ভাল কৰিব লাগে সিমান নহয় আৰু।
তিয়া এতিয়া আমাৰ এই পঢ়াতোকে চোৱা যে আমিতো ষ্টুডেন্ট হয় নাই।
অ।
আমাৰ এই পঢ়াটোত জানো কষ্ট নাই হয় নাই।
উম কষ্ট নাই।
স ক কষ্ট নাই জানো তুমি সেইটো কোৱা মানে?
অ কষ্ট আছে। কষ্ট আছে খাওতেও এতিয়া মই যে তোমাৰ লগত কথা পাতি আছো এইটোতো কষ্ট হৈছে
স চবতে কষ্ট
তুমি উঠিলেও কষ্ট বহিলেও কষ্ট শুলেও কষ্ট।
কথা পাতিব কতো ব্লেডটো ইউজ হয় হয় নাই হেল্ল', শুনিছানে হেল্ল'? হেল্ল' হেল্ল'? শুনিছেনে